তো আজিৰ আমি বজাৰৰ কথাটো দিয়া তুমি নে বজাৰ কৰি ভাল পোৱা নে
অ ম বজাৰ কৰি ভাল পাওঁ এ তুমি কোনটো বজাৰৰ কথা কৈ আছা এনে শাক পাচলি ঘৰুৱা বজাৰৰ কথা কৈ আছা আ নে কাপোৰ কানি আদি
মই গোটেইলো মই গো গো এ গোটেই খিনি মানে একেলগে কৈ আছো তুমি, কোনটো মানে বজাৰ কৰি বেছি ভাল পোৱা।
মই এ মই এনেই ঘৰুৱা বজাৰটো নকৰোৱে ধৰা ঘৰুৱা শাক পাচলি বজাৰ মাহঁতে কৰে আৰু বা দেউতাহঁতে মাজে মাজে যায় ধৰা দেউতাক কামৰ পৰা আহি আহ টো ওচৰতে দোকান মানে বজাৰ বহে তাতে তাৰে পৰা লৈ আহে আৰু মাজে মাজে ধৰা মায়ে যায় মই ন কৰোঁ ধৰা শাক পচলি আদি বজাৰ। এনে কাপোৰ কানি বজাৰ মাজে মাজে কৰিবলৈ যাওঁ, মাৰ্কেটত যাওঁ। এ, তুমি এনেই ভাল পোৱা নে?
অ', মইও এনে মই যে শাক পাচলিৰ কথা কওঁ মই সেইতো এনে এনে কৰো কিন্তু নে নি নি, এতিয়া কি কয় ভাল ভাল ইতিয়া সেনেকে লগা বুলি নকওঁ এনে, কিন্তু নিজৰ এটা অনুভৱৰ কাৰণ সেইটো কৰো মই, মানে এতিয়া মাঁহতে কাম কৰি থাকিলে মই শাক পাচলি মই নিজে আনিব যাওঁ, মানে কাষতে দোকানবোৰ আছে আমাৰ, সেইটো কাৰণে মই সেইটো নি কৰো নিশ্চয়। বাকী আৰু মই এনেই যদি তুমি সোধা কোনটো তুমি বজাৰ কৰি ভাল পোৱা মই নিশ্চয় কাপোৰৰ বজাৰ কৰি ভাল পাওঁ আৰু কাপোৰৰ বজাৰ কৰিলে এটা নতুন যিতা কা নিজৰ কাৰণে নতুন কাপ কাপোৰ কিনা হয় তেতিয়া তেতিয়া মানে মোৰ ভালো লাগে মানে ইমান কাপোৰৰ ভিতৰত নিজৰ এটা মানে এ নতুন এটা কাপোৰ লোৱাটো। তে মইটো ভাবিছোঁ মই কাপোৰ লৈ এ, বজাৰ কৰি বেছি ভাল পাওঁ, বাকী তুমিতে ইতে কলা যি কা-কাপোৰৰ বজাৰ কৰি ভাল পোৱা নাই ন কাপোৰৰ বজাৰ কৰিলে অকলে বজাৰ কৰা, এয়া নিজৰ মানে পৰিয়াল বা বন্ধুবোৰৰ লগত যোৱা?
অ', কাপোৰৰ বজাৰ মই ধৰা আ পৰিয়ালৰ লগত যাই বেছি ভাল কাৰণ মাহঁতে বা দেউতাহঁতে গ'লে এ, কাপোৰৰ দামটো ইমান ধুনীয়াকে কমাই দিয়ে নো দোকানীৰ পৰা কিন্তু মই যদি লগৰবোৰৰ লগত যাওঁ ন' তাতে আৰু দাম চাম ইমান কম কমি নাযায় আৰু কাৰণ লগৰবোৰো ইমান ভালকে নাযায় দাম কমাব, মইও নাজানো একো দাম কমাব। সেইকাৰণে মই যদি যাওঁ অকলে বা লগৰবোৰৰ লগত যাওঁ তেতিয়া মই এনে এ, এই মাৰ্কেট আদি সেইবোৰতে যাওঁ দোক-দোকানত নাযাওঁ দোকানত যাব দাম কমাব লাগে মাৰ্কেট আদিত মানে প এ, প্ৰাইজটো থাকে ন' এ, তাৰে পৰাই কিনো কাৰণ তাতে আৰু দাম চাম কমাব এইবোৰ মানে এ, অসুবিধা নহয় আৰু। এ, ধৰা এনে যদি মই ব এনে দোকান চোকানলে যাওঁ তেতিয়া মাহঁতক লৈ যাওঁ বা দেউতাক লৈ যাওঁ, সিঁহতে এই দু দামটো কমাই এ, তুমি কোনটো বস্তু কোনটো বজাৰত ভাল লাগে, বা তুমি কাৰ লগত যোৱা এনে?
আৰু মই এনেই গ'লে নি নিজৰ কেতিয়াবা দেউতাৰ লগত যাওঁ বা নিজৰ বন্ধুবোৰৰ লগত যাওঁ। আ মই এনে বেছিভাগ দু ডাঙৰ দোকানবোৰতহে যাওঁ কাপোৰৰ, কাৰণ তাতে বহুত ধৰণৰ কাপোৰবোৰ পাওঁ, এনে বাহিৰা যদি দোকান কম তাৰে মানে মোক আ কিনিলেও মানে কাপোৰবোৰ মানে বেছি ভাল নালাগে, সেইটো কাৰণে মই বেছিভাগ এই সেইবোৰ ডাঙৰ দোকান যি থাকে কাপোৰৰ তাতে কৰা হয় আৰু আমাৰ আশে পাশে এনেকুৱা দোকান নাইও মানে সৰু সৰু মানে কাপোৰৰ, ইটো কাৰণে মই তাতে এনেকে অনুভৱো নাপাও কে কেনেকে লৈ আৰু মই এ, মানে তুমি যে ক'লা দামটো কমাই দিয়া সেইবোৰ মই সেইবোৰ মানে, এই সেইবোৰ সে জ্ঞান নাই মান কেনেকে সেইটো কমাই এইটো। সেইটো কাৰণে মানে মই বেছিভাগ দোকান বোৰতে যাও বাকি এ সেইটোয়ে কি কাপোৰৰ বজাৰ মই দোকানত য কৰি ভালো পাওঁ কিন্তু তাতে কি কয় মই তাতে মানে ব এনেই ই বহুত মানে বেলেগ বেলেগ দোকান বোৰ আছে ডাঙৰ ডাঙৰ সেই তাতে মানে মই বে আগতে মানে গোটে মানে তিনখনমান দোকানত যাই পেলাই মানে তাৰে দামটো চাওঁ যদি য'ত মানে এটা কমত পাওঁ মই তাতে যায় কিনো এতিয়া তুমি যি কলা য কাপোৰ কিনি ভালপোৱা আৰু বেছিভাগ য'ৰ পৰিয়ালতে যোৱা কাৰণে সিহঁতে বেছি জানে, কিন্তু তুমি এনেই অনলাইনত এনেই কিনানে অনলাইনত মানে কাপোৰ কাজ কাপোৰ কিনি?
অ', অ', মোৰ অনলাইনত বহুত কিনা যায় কাপোৰ, কাৰণ অনলাইন মানে ধৰা, মানে এতিয়া ধৰা, তুমি যদি মাৰ্কেটত যোৱা ন, তাতে আৰু সময় লাগে, এতিয়া কি মানে ইমান এটা সময় পোৱা নাযায় এতিয়া হঠাতে ধৰা কিবা এটা ধৰা আ, ওচৰত উপাৰ্জনে এটা হৈছে বা কিবা অনুষ্ঠানে পাতিছে, তেতিয়া কাপোৰ লাগে ধৰা সময়ত সেইকাৰণে এতিয়া অনলাইনত ধৰা, অ', এনেকে আ, অৰ্ডাৰ কৰিলে আহি যায়, আহি যায় আৰু সেইটো কাৰণে আৰু যায় থাকিব নালাগে আৰু নিজৰ কাম বাদ দি। সেইকাৰণে অনলাইনত অ, কাপোৰ কিনাটো মই বেছি সুবিধাজনক বুলি ভাবো। লগতে প্ৰাইচটোও ধৰা কম থাকে, এনে নৰ্মেল দোকানবোৰ যোনবোৰ আছে তাতকে টো কমেই থাকে, তাৰে প্ৰাইচটো। সেইকাৰণে মই অনলাইন কিনিয়ে ভাল পাওঁ। এতিয়া, তুমি, তুমি কেনে-কোনটো ভাল পোৱা এনে?
অ', ময়ো এনে অ, যদি অনলাইনৰ কথা কওঁ ময়ো তাতে এনে কাপোৰৰ বজাৰ কৰোঁ, আৰু তুমিতো তে, নিশ্চয় ঠিক কথা কৈছা, যে কা অনলাইনত বজাৰ কৰিলে কাপোৰৰ দামটো আমি আটাইতকৈ কমত পাওঁ মানে এনে যেতিয়া অফলাইনত আমি দোকানবোৰত যাওঁ। আৰু তাতে আমি ব, অলপ বেছিয়ে মানে বেলেগ বেলেগ ধৰণৰ ৰঙৰ আৰু কাপোৰবোৰ পাওঁ আৰু বেলেগ বেলেগ চাইজৰো পাওঁ। সেইটো কাৰণে অনলাইন শ্বপিং মইয়ো কৰি ভাল পাওঁ। এনে তুমিতো অ, অনলাইন শ্বপিংতটো কৰাই কিন্তু অনলাইন শ্বপিঙৰ বহুত তুমি যদি দেখা বহুত এ এপো আছে, মানে সেই এপৰ ভিতৰত তুমি কোনটো এপ মানে বেছি ব্যৱহাৰ কৰা, এনেই কাপোৰৰ শ্বপিংৰ কাৰণে?
সেইটো বহুত এপ, ঠিক আছে। কিন্তু মই নহয় চবতকে বেছি ভাল লাগে এই নতুন-নতুন কোম্পানীবোৰ ওলাইছে। নহয়, নতুন - নতুন ব্ৰেণ্ড বোৰ ওলাইছে, সেই নতুন - নতুন ব্ৰেণ্ডৰ পৰাই কাপোৰ লোৱা হয়। কাৰণ তাতে নতুন - নতুন কাপোৰ পোৱা যায়, লগতে তাতে যোনটো কাপোৰত কোৱালিটি থাকে, সেইটোও বহুত ভাল থাকে, সেইকাৰণে মই ন তাৰে পৰাই লওঁ আৰু কাপোৰবোৰ নতুন - নতুন থাকে ন এতিয়া এপৰ পৰা ল'লে কি হয় কাপোৰবোৰ ন, এতিয়া তুমি কিনিছা নহয়? তুমি দেখা কিবা এটা যদি অনুষ্ঠান হৈছে, তাতে দেখা পাবা যে, তুমি কিনা কাপোৰতো বেলেগ এজনেও পিন্ধি আছে। তেতিয়া অলপমান লাজে লাগে দেই, একে একে কাপোৰ ইমান দামত লৈছে সিও জানে ময়ো জানো। সেইকাৰণে লাজ লাগে সেইকাৰণে মই নকওঁ, ক'ৰ ব্ৰেণ্ডৰ পৰা লওঁ। ব্ৰেণ্ডৰ পৰা কাপোৰ ল'লে নতুন -নতুন পোৱা যায় কাপোৰবোৰ আৰু কাপোৰবোৰ মানে কোনোবা বেলেগে পিন্ধিব যে কিবা এটা অনুষ্ঠানত সেইটো হ'বই নোৱাৰে কাৰণ এ ব্ৰেণ্ডবোৰ বহুত মানে নতুন-নতুন থাকে ন, আৰু তাতে দাম বোৰো ভাল। অলপমান দামী কাপোৰ কিনিলে আৰু ভালেই হয়। সেইকাৰণে পিন্ধিও ভাল লাগে আৰু তাৰমানে সেয়াই ভাল লাগে। তুমি এনে কেনেকুৱা ধৰণৰ কেনেকে কৰা শ্বপিং কাপোৰ এইবোৰ বজাৰ বোৰ?
মই কাপোৰ কিনিলে বেছি ভাগ কাপোৰ মানে চুই পেলাই মানে তাৰে মানে কাপোৰ কেনেকে মানে ভাল কোৱালিটি সেইটো চ-চাওঁ, বাকী কাপোৰতো দো-ডাঙৰ দোকানত বাৰু বেয়া কাপোৰো থাকিলে, এইটো নিশ্চয় গ'মেই পাই যায় দামত। মানে দামটো যেতিয়া চাইপেলে এটা কাপোৰ মানে আমি চুই চাওঁ তুমি নিশ্চয় তুমি হাতেৰে গম পাওঁ কাপোৰটো ভাল নে বেয়া মানে এতিয়ালৈ এইটো মানে আমাৰ অভ্যাস হৈ গৈছে কাপোৰৰ, এতিয়া তুমি যে ব্ৰেণ্ডেড এইটো যে ক-ক কলা এইটো মানে মই সেনেকে কাপোৰো সেনেকে ন কিন্তু এতিয়া কাপোৰৰ বাকি সেনেকে মই ইমান নাজানো অ' কি কয় এনেকে কাপোৰৰ কিবা কিবা ব্ৰেণ্ড ইমান সেই মানে থাকেই এনে এনেও মই মই এনেকে নাচাও মানে কি কয় তাৰে এ ইতা সেই ডাঙৰ দোকনত বোৰ সেই মই দেখা হ নাই, মানে তুমিটো ভাল দু কি বে ব্ৰেণ্ডৰ কিনা আৰু সেইটো এটা উ এটা বেলেগ এটা অনুভৱ দিয়া কাপোৰে কাৰণ এতিয়াটো এ, এতিয়া কি কয় এতিয়া আৰু ভাল - ভাল তাৰে বেলেগ ধৰণৰ কিবা এ সামগ্ৰী ব্ৱহাৰ কৰিব এনে মই এনেই বেছিভাগ কাপোৰৰ মানে বেছিভাগ কেনেকুৱা দেখে বা কেনেকুৱা দামৰ তাৰ তাৰে বা কোৱালিটি কেনেকুৱা সেনেকে চাইয়ে কিনো, বাকী তুমি কিবা সুধিব আছে সুধিব পাৰা।
উম তুমি ঠিকেই কৈছা। দেখি ভাল লাগে আৰু। অ' এতিয়া তুমি বজাৰ যে কৰাহেনে? এ, কোনটো এ, কেন মানে কেনেকুৱা হিচাপে বজাৰ কৰা, ধৰা বহুত কাপোৰ? দিব আছে, মই পূ-পূজা আহিলে কৰা নে বিহু আহিলে কৰা, মানে ক কোনখিনি সময়ত? বেছি বজাৰ কৰি ভাল পোৱা, এতিয়া মই ধৰা পূজা আহিলে বা বিহু আহিলে তেতিয়াহে যাওঁ, আৰু য-অ পৰিয়ালৰ লগত। কাপোৰ কিনো নতুন নতুন কাপোৰ কিনো। কাৰণ সেইটো সময়ত আৰু ভাল লাগে আৰু নতুন নতুন ধৰা বিহু প্ৰগ্ৰাম থাকিলে তাতে। সেইকাৰণে আগতে চিনি-চিনি ধুই লোৱা আৰু কাপোৰ বোৰ সেইটো সময়তে যাওঁ মানে বিহু আৰু বা পূজাৰ আগতে যাওঁ সেই তেতিয়া কাপোৰ কিনি ভাল লাগে। তুমি এনে এ, কোনটো সময়ত যোৱা কাপোৰ কিনিব? নে এনে কাপোৰ কিনি থাকা মাজে-মাজে?
মই ক'ব গ'লে মই এ, কাপোৰ যিটা লয়, লাগা হ'লেতো মই এতিয়া উৎসৱৰ কানে ৰখি থাকিব নৰো। ত' লাগা কাপোৰ এ-বোৰৰ মানে মই এনেই কিন, আশে-পাশে এনেকে কিনা হয়ে মানে। এনে উৎসৱত মানে কিবা একদম মানে ভাল একদম ক কাপোৰ কিনাতো মই উৎসৱৰ সময়তে হয় মানে, যেনেকে দূৰ্গা পূজা হওঁক বা দেৱালী হওঁক মানে যেতিয়াই ই কাপোৰবোৰ কিনো বিহু বুলি কোৱা তেতিয়াই মানে মই একদম মানে ভালকে ভাল একদম মানে নিজৰ মানে লাগতিয়াল মানে মানে যি বাহিৰা কাপোৰ কিবা ফুৰা সেইবোৰ কিনো। বাকী এনে লাগতিয়া কাপোৰ যেনেকে পেন য়া, গে, কিবা সেই টি চাৰ্টএ হওঁক ঘৰত পিন্ধা, এইবোৰ মানে মই এনে কিনা আশে-পাশে কিনা হয়য়ে, সেইটোয়ে। বাকি তোমাৰ মই সুধি বিছাৰো তুমি এনেকে কাপোৰ কি ভাল পোৱা লা কিন্তু কাপোৰৰ বাহিৰে তুমি এনেকে বেলেগ বজাৰ কৰি ভাল পোৱা নে?
অ, অ, মই কাপোৰৰ বাহি বহুত বে বেলেগ বেলেগ বজাৰো কৰোঁ যেনেকে চশমা আদি চশমা আদি কিনি মোৰ বহুত ভাল লাগে ঘড়ী আদি কিনি ভাল লাগে এ সেইবোৰ মই বিচাৰো মই সেইকাৰণে দোকান দোকানে যাওঁ যে ভাল লগা ঘড়ীটো কিনো। অ আৰু নতুন-নতুন ডিজাইনৰ যোনবোৰ ঘড়ী ওলায়, এই সেইবোৰ কিনিও ভাল লাগে, এতিয়া আৰু চশমাবোৰ আ নতুন-নতুন ডিজাইনৰো ওলাই দেখা নাই ইমান ধুনীয়া ধুনীয়া ভাল ভাল চশমা ওলাই, এ নতুন-নতুন ব্ৰেণ্ডৰো চশমা ওলাইছে সেইবোৰ কিনিও বহুত ভাল লাগে, সেইকাৰণে মই বিচাৰো যে নতুন যদি কোনোবা ভাল দোকানত পোৱা যায় বা অনলাইনতে যদি পোৱা যায় ভাল ভাল এনেকুৱা ব্ৰেণ্ডৰ চশমা বা ঘড়ী আদি, আৰু এ পাৰফিউম আছে সেইবোৰো ভাল লাগে নতুন-নতুন গোন্ধ থকা পৰফিউম বোৰো লৈ ভাল লাগে কাৰণ সেইবোৰ বজাৰ কৰিও মই বহুত ভাল পাওঁ, অ, সেইকাৰণে আৰু বাকী তুমি ভাল পোৱা নে এইবোৰ বজাৰ কৰি?
হয়-হয় মই নিশ্চয় সেইবোৰ ভগৰী ভাল পাওঁ যেনেকে তুমি ঘড়ী ওৰাও এ সেইটো মই ঘড়ী কিনি মই ভাল পাওঁ বাকী চশমা মই ইমান নিপিন্ধো কিন্তু মই মানে মোৰ চকু -চকুৰ এনে কিবা হেৰি ছে কিবা চশমা লাগিলে এনে কিনা হয় কিন্তু মই ইমান নি পিন্ধো, বাকী আৰু যদি তুমি কোৱা বেলেগ বাহিৰা আৰু তুমি যদি অলপ পাৰফিউম সেইবোৰ ময়ো লোৱাওঁ আৰু গা নিজৰ মুখৰ কাৰণে কিছুমান মইশ্বৰাইজাৰেই হওঁক ভাগে ক্ৰীমেই থাকে বা পাউদাৰ থাকে সেইবোৰ মানে মই নিজেই লোৱাওঁ এই সেইবোৰ আৰু মই নিশ্চয় কৰি ভাল পাওঁ এনে বজাৰ কৰি ভাল পাওঁ কাৰণ সেইবোৰ মানে নিজে চাই-চিতি লওঁ মানে কি মানে মোৰ মানে এ মানে ভাল হ'ব মোৰ কাৰণে এইটো মানে সেইটো - সেইটো মানে মই কাপোৰৰ পিছত মানে ইগ এটা এইবোৰ বজাৰ কৰি বাহিৰে ভাল পাওঁ আৰু এবোৰ বেছিভাগ মানে মই কাপোৰ ক'ব গ'লে এইবোৰ মানে লঙেল তাৰেই লগত তাৰকাৰণে আৰু বেলেগ বেলেগ কে যোৱা থাকা নহয় ন কাপোৰৰ আগ গলে একেলগে এইবোৰ বাহিৰে বস্তু লৈ লওঁ বাকী তুমি আৰু কিবা সুধিবা আছে যদি সুধা।
নাই দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি দিয়া ঠিক আছে।
অ ধন্যবাদ।